অহ
হেল্ল'।
শুনিছা?
উম শুনি আছো। তুমি শুনিছা? কি কৰি আছা?
তুমি কি কৰি আছা? অ
হেল্ল
হেল্ল।
হেল্ল'।
উম, নাই শুনা?
উম, এতিয়া শুনিছো। মাতটো কেনেকে আহিছিল মধুৰিআম খাই আছো। মধুৰীআম চিনি পাইছা? অ উম উম পুখুৰীত মানে মাছক দানা দি আছোতো।
অ।
মাছ মাছে দানা খাই আছে কি ধুনীয়াকৈ ওলাই আছে চাই আছো।
অ
হ। মাছৰ পোনা দিছিলো এতিয়া ডাঙৰ ডাঙৰ হৈছে।
অ।
ডাঙৰ পুখুৰী আছে যে ঘৰত।
উম।
এতিয়া ডাঙৰ হ'লে মানে বেছি দিও মানে। ঘৰতো খাবলৈ হৈ যায়।
উ ঘৰতো হৈ যায় বেচিবোৰ হৈ যায়
অ। আমাৰ গাওৰূ মানুহ বিলাকে লৈ যায় আহি কিনে খাবলৈ। তোমালোকৰ পুখুৰী নাই?
আছে।
মাছ নাই
আছে মাছ আছে।
অ, উম। পোনা দিছিলা?
উম, দিছে।
উম।
বিতো
উম,
ধেই-ধেই কিবা কিবি দিছো।
ডেট কিবাকিবি।
অ, মা মাছৰ নাম নাজানো।
মই জানো ৰৌ, মিৰ্গা, ভাগন, বাহু।
অ সেইবিলাক সেইবলাকে উ ওমহ
নাম নামটো নাজানা দিলেটো খাই দিবা এতিয়া।
সেইবিলাক নাচে এতিয়া আমাৰ আৰু কি কৰি আছা?
সেইটো বহি চাই আছো মাছবিলাক মাছ বিলাক চাই আছো পা পানীত ওলাই আছে যে।
উম, আৰু চাহ খালা?
চাহ খালো তুমি চাহ বনাইছিলা আলহী আহিছিলা তেতিয়া মইও খাই দিলো। খোৱা, তুমি খেলা?
অ খালো।
আজি বতৰো ইমান গৰম দিয়া নাই ন সেইটো কাৰণে ভাল লাগিছে।
উম, আৰু ফুৰিব নোযোৱা কতো।
বুজিছিলো মাজতে আজি একমাহ মান হ'ল আমাৰ। এইফালে দৈমাৰৰ জেগাটো ইমান ধুনীয়া আছে তাতে গৈছিলোঁ।
অহঁ,
কেনেকুৱা দৈমাৰা? দৈমাৰা-দৈমাৰা চিনি পাইছা জাগা।
অঁ, চিনি পাওঁ।
গৈছা?
অঁ, গৈছো।
উম, ভালে আছে ন জেগাটো।
উম, ভালে আছে।
ৰাস্তাবিলাক ডেঞ্জাৰ আছে।
হুম,
উম, ক'ত গোৱা তোমালোকে?
হা,
ক'ত ঘৰ আছিল তোমাৰ?
ৰঙাপাৰা।
অ, ৰাঙাপাৰা মই মাজতে গৈ আহিলো গেছ এজেঞ্চিত গৈছিলো ৰঙাপাৰা।
অ, উম-উম,
কিবা অটিপি চটিপি অহা নাই?
কিয় নাই আহা?
নাজানো তাৰপিছত কেৱাই চি দি থৈ আহিলো।
অঁ,
এজেঞ্চিতে গৈছিলো।
উ
কামাম ব কি কৰি আছে এতিয়া?
এতিয়া মই কিবা এইটো সুটা দি ফুল বনাই ফুল বনাই আছোঁ ফুল।
ফুল কি দি কি দি?
সুটা।
পাৰা বনাবলে।
উম,
উম, জানা মানে ন।
জানো।
টাউনতেনে ৰঙাপাৰা অলপ ভিতৰ ফালে যাব লাগে।
অ অলপ যাব লাগে। আমাৰে পাৰী।
অঁ। এইটো ফুল বনাই কি নিজৰ কাৰণে বনাইছে নে কোনোবাই বনাব দিছে।
বনাব দিছে গাঁৱ মানুহকেটা বনাব দিয়ে যে।
উম,
বনাই দিছো সিহঁতক।
কাপোৰত লগাবলে নেকি?
অ,
উম, ভালে আগৰ পৰা শিকিছা ন বনাবলে।
অ, আগাৰ পৰা ঘৰতে মা মায়ে
কিমান টকাত দেলি কৰা।
হা। এইটো আঁ‌ আঁ চাই চাইত পৰ্দা বনালে। আত ধাগা আঁ কিবা দুই লেছামান যায় এইটো ধাগাৰ দাম।
তি এ কিন্তু উম ধা
ধাগাই এক লাচিত প পঞ্চাছ টকা হয়। নাই ভাগা যায় এইটো চাপত বাকি।
তেলটো ভৰাই লৈ অঁ। এইটো মানে কি ডিজাইনটো নিজৰ চইচ কৰি দিব লাগে নে তুমি বনাই দিয়া এনেকা।
অ বাত সিহঁতেও চইচ কৰিব পাৰে সিহঁতে। ত ক'লে সেনেকৈ বনাই দিব পাৰো আৰু নিজেও বনাও।
আচ্ছা ধৰা এটা কথা কৈছো ধৰা মোক যদি মই কিবা এটা কাপোৰ দিওঁ চাৰ্ট বা স্পৰ্টিং তাতো বনাই দিয়া নিকি।
চাৰ্ট স্পটিঙত নাই বনোৱা মই এনে পৰ্দা চৰ্দা আৰু টেবুলত দি থোৱা।
অ টেবুলৰ কাপোৰটো ওপৰ টেবুলৰ ওপৰ কাপোৰ যেনেকে পৰ্দা হৈ গ'ল ন
অ
এনেকে বনোৱা আছে নে অ কোনোবা ক'লে বনাই দিয়া নে এনেকে ৰেডিমেড আছে বনোৱা
বনোৱা আছে আছে
অঁ দিবাচোন মই চাম মানে কেনুকা ডিজাইনত
অ হ'ব ফটো মাৰি পঠাই দিম অহ হ'ব
পৰ্দা পৰ্দাবিলাকতো এনেকে ভাল লাগে চাবলে অলপ ফুল চুল কিবা কিবি থাকিল।
উম।
মই মাজতে আইছা আমাৰ ইয়াতে খেল মাটি বজাৰ হয় যে মঙগলবাৰে।
অ।
খেল মাটিৰ পৰা আনিছিলো এনেকে পৰ্দা তাৰ পিছত আৰু বিচাৰিছিলো মানুহ তোক কৈছো আনিবলৈ নেক্সট আনি দিব কৈছিলে তাৰপিছ তুমি ফটো দিবাচোন যদি ভাল হয় ত লৈ ল'ম মই তোমাৰ পৰা
উম আৰু
এনেকে টেবুলৰ টেবুলত পাৰাও আৰু এনেকে পৰ্দাও
হা
টেবুলত পাৰা আৰু পৰ্দা এনেকে দুটাই মানে এনেকে দিবা মোক
অ হ'ব
মানে কি কি আছে মানে
অ হ'ব হ'ব পঠাই দিম তোমাক
উম তোমাৰ মা ও বনাই নিকি
আ মাও বনাই মাফলাৰ চাফলাৰো বনাও।
অঁ সৰুপালিৰ।
অ সৰু পোৱালি ডাঙৰ পোৱালি।
এনে ক্ষেত্ৰতো তোমালোকেতো দোকানতো দিব পাৰা দোকান মানে নিজৰটো দোকান দিব পাৰা।
অ দোকান খুলিম ভাবিছো।
দিব লাগে এনেকা বজাৰতো দিব পাৰা দোকান নহ'লে ঘৰৰ ওচৰতো দিব পাৰা
অ ঘৰৰ তলতে দিম
কোন কোন আছে তোমালোকৰ ঘৰত
ঘৰত আছে মা আছে দেউতা আছে মই আছো তোমালোকৰ
আমাৰো এনেকাই আৰু খুৰা খুৰীহঁতে আছে।
উমহ। আৰু তুমি, অঁ
মি তাকত কৰ লাগ মে
কি
মানে কেনেকে বেচা এইটো পৰ্দাটো আৰু টেবুলত পাৰ এনেকা।
অ তোমাক চাই কিনে কিমান ভাঢ়া গৈছে চাই কিনে মই তোমাক কৈ দিম হা। আহ এটাইযে টেবুল ক্লথৰ কাৰণে- আৰু দুটা মান যায়, তোমাৰ- পঞ্চাশ পঞ্চাশ কৰি দেৰশ টকা হব আৰু- বনোৱা, মেকিং চাৰ্জ লয়।
অঁ
এশ টকা-
আৰু এইটো- এইটো যদি কিনিলোও হয় তেনেকে আমি গৈ আনিব লাগেনে এনেকৈ তো দিব পৰাটো চিষ্টেম নাই গৈ আনিবই লাগে চাগে।
অঁ গৈ আনিবৈ লাগিব।
উম দোকান হলেতো দোকানহলেতো তাৰ পৰাই মানুহ আনিলে হয়।
উম
ভালে এইটো সদায় কৰি থাকিব লাগে ন এইটো।
উম
হাত চাত বিষাই নাই এনেকৈ আৰু বনাই থাকিলে।
বিষায় টো-
কিমান দিন হল এইটো কৰি থাকা।
এইটো হল বহুত দিন হয়।
ভালেই তোমাৰ এইটো বিজনেচ নিচিনা চলি আছে ন।
উম
মা এতিয়া কি কৰি আছে।
মা এতিয়া উম ঘৰৰ কাম কৰি আছে ই গাহৰি দানা চানা দি আছে।
গাহৰি কেইটা আছে।
গাহৰি চাৰিটা আছে।
মই ভাবিছিলো কি মই সৰু সৰু পোৱালি কিনি মই দি দিম কাৰোবাক। এনেকে পুহিবা আমাৰ ইয়াতে লগৰ কেইটামান আছেতো ব মোৰ। মোৰ চব এইবিলাক বড়োয়ে হয় মানে।
উম উম।
তাৰপিছত সিহঁতে মানে মোক কৈছিলে আৰু এজনী কৈছিলে ঐ কিনি আনি দিবি মোক এনেকে কৈছিলে।
অঁ দি দিবা।
আমাৰ ইয়াতে শুকুৰবাৰে বজাৰত কিনিম মই ভাবি আছো।
অ, শুনিবা?
লাভেই হয় ডাঙৰ হৈ যাব বেছি দিব তেতিয়া পইচা পাব বগাই ল'ম আৰু।
অ লাভ হৈছে ছমাহতে ডাঙৰ হৈ যায়।
অ, তোমালোকতো ডাঙৰ ডাঙৰ আছে নেকি?
অ দা
উম। বেছি বেছি বেছি বেছি দিয়া নে নাই।
বেছো।
সৰু সৰু পোৱালী কিনি আনিছিল নে।
উম সৰু কিবা কয় কিবাও আছে।
তুমি দানা নিদিয়া গাহৰি।
মায়ে দিয়ে দিওঁ মই কেতিয়াবা কেতিয়াবা দিওঁ।
হে। গাহৰি বিজনেচটো ভালেই কিন্তু, কিছুমানে আছে ন। কাম চাম কৰি থৈছে অ, আমাৰ জিমৰ জিমৰ। ছাৰ এটা জিমৰ ছাৰ মানে বড়ো হয়টো,
আং।
বড়ো মানুহ। তাৰ পিছত সিহঁতে ঘৰত গ'লে মই চাব পাৰো ইমান আছে এনেকা দানা পুৰা দি আছে খাই আছে গাহৰি তাগৰা হৈ আছে।
অ।
মই কৈছিলোঁ পোৱালি হ'লে মোক দিবলৈ মই পইছা দিম বুলি কৈছ-
অ, ল'বা তুমি।
উম, লম মই কেইদিনমান অলপ খেতি পথাৰৰ কামত ব্যস্ত আছিলো না। বজাৰত যাব পৰা নাছিল-
উ উম।
এতিয়া খেতিৰ কামটো চেজ হৈছে এতিয়া বজাৰত যাম এনেকৈ পোৱালি লৈ কিনে তাতে দি দিম মানে কাৰোবাক লগত।
লৈ আনিবা দিবা।
উম, তোমালোকে তাতে কি বাৰে বজাৰ হয়?
অ, এইফালে বজাৰ?
আ।
আহ। দেওবাৰ হয়। দেওবাৰ হয় আৰু আমি ইয়াত কি কয় অৰ্জনিতহে আহি লৈ যাওঁ।
বৰ্জুলি, বৰ্জুলি ওচৰতে হয় তোমালোকৰ?
অলপ দূৰে হয়।
আ। আমাৰ এইফালৰ পৰা ৰাঙা পাৰা গ'লে আধা ঘণ্টামান লাগে।
উম, অ অ অ।
মইটো বাইকতে গৈ থম। অ অ আৰু এইটো দিবাচোন ফটো।
অ হ'ব দিম।
অহ।